অ কি কৰি আছা?
এইয়া আছো দিয়া
গ এনেই আছো আৰু এই গৰম লাৰ গমই গা ধুই পেলাই আকৌ আহিছো গৰমত থাকিব নোৱাৰো
হয় দিয়া গৰমতো বহুত পৰিছে আজিকালি দিয়া
একো খাব মন নোযোৱা হৈছে গম পাইছ নে কেনেকে
হয় মানে কি হয় গৰমত আভোক ভোক লাগি থাকে যে
তাকে আৰু একো খাব মন নাযায় ন
হয় হয়
ভাত কেইটা ললেও যেনেকে গৰম ইমান গাটো গৰম হৈ যায় খাওঁ খাও নে নাখাও তেনেকুৱা লাগে উম আৰু ম ম কেনেকুৱা হয় এলাৰ্জি টাইপ হৈ যায় গৰম বেছি হল গলে মই যদি গা নোধোৱাকৈ থাকিব নোৱাৰো কিবা একদম ৰঙা ৰঙা পৰি যাব লগে লগে গা ধুই দিলেহে ভাল পাওঁ আৰু
হয় হয় হয় আপুনি মেডিচিন কৰিছে ন
হম নাই নাই এইটো মানে নাই নাই এইটো নাই বুলি নৰ্মেলি বুলিছে যে মানে কেনেকা গৰমটো যে সহ্য কৰিব নোৱাৰো সেইকাৰণে হয় গৈ একো প্ৰব্লেম নাই এইটো নৰ্মেলি আপোনাৰ মানে হেৰি গৰমটো বেছি যে সেইকাৰণে আপোনাৰ এনেকুৱা হৈ যায় গাত গৰম হে সেইকাৰণে কৈছে অলপ মানে শৰীৰটো শীতল ৰাখিব দিছে যেনেকে জুজ চৰবত এইবোৰ খাই থাকিব
খাই থাকিব দিছে হয় হয় তাকে অলপ ঠাণ্ডা জেগাত থাকিব। হয়নে হয় দিয়ক আজিকালি গৰম মানে গৰম গৰমটো যিমানে বাঢ়িছে। ছে মানুহৰ বেমাৰবোৰো সিমানে বাঢ়িছে
খ চাহ বোলা বস্তু নাই এতিয়া চবতে এ গছ গছনি কাটি পেলাই তহিলং কৰিছে যে সেইকাৰণে আমাৰ ওচৰত মানে গাঁৱত হলেও মানে কেনেকুৱা আছিল বাঁহ, চাহ আছিল এতিয়া কি কৰিছে ওচৰৰে ঘৰ বনাইছে বাঘ গদাঙৰ গছক কাটি দিলে এতিয়া চাহ পৰা জেগা নাই সেইকাৰণে মানে য ৰ'দটো আহি পেলাই মানে
ঘৰতে পৰে হয় ৰাতিপুৱা ৰ'দটো হয় হয় আৰু মানে কি হয় এই হয় যিমান মানে গছ গছনিবোৰ কাটিছে সিমানে মানে কি হৈছে বৰষুণ বাদল বোৰ কমি গৈছে হয়নে যাৰ ফলত মানে উ তাপৰ মাত্ৰ বেছিকে মানে বৃদ্ধি হৈছে হয়নে এতিয়া মানে মানুহখিনি অলপ সচেতনত এটা হ'ব লাগে মানে কি হয় গৰমটো যিমানে বৃদ্ধি পায় মানুহৰ বেমাৰ আজাৰ হয় হয়নে অলপ মানে নিজে সচেতন হব লাগে আৰু কাৰণ এতিয়া খেতি বাতিও চাওকচোন আপোনালোকৰ ইফালে জানো বৰষুণ পৰিছে নে নে নাজানো কিন্তু আমাৰ এইফালে মানে কি হয় বৰষুণ মানে পৰাই নাই মানে কাৰণ আমি বৰষুণৰ পানী ধৰি পেলাই মানে খেতি কৰা হয়নে বৰষুণৰ অপেক্ষাত ৰখি থকা হয় সেইকাৰণে মানে কি হৈছে বৰষুণটো মানে পৰাই নাইকিয়া আৰু এতিয়া মানে খেতি বাতিবোৰো মানে তেনেকে কৰিব পৰা নাই মানুহ কঠীয়াও পেলাব পৰা নাই হয়
থাৰ চোতাল শুকান হৈ গৈছে
হয় হয় শুকাই একদম পুৰা মাটি
এ তাকে সেইটো কাৰণে বৰষুণ লাগে কিন্তু সেই কিন কিনিয়া বৰষুণ জাকতকৈ এজাককে দিয়ক যেন ভাল
ভালকে দিয়ে আৰু দ বাম খবান কৰি হয় মানে যি এতিয়া মানে কিন কিন অ অলপ হ'লেও দিয়ে মানে সেইটো কি হয় পানীতটো মাটিয়ে মানে শুহিয়ে লয় ডাইৰেক্ট কাৰণ পুৰা হেৰি হৈ থাকে ন পুৰা ফাটি কৰি হয় হৈ থাকে বা আপোনাৰ উম শুকাই থাকে ন গোটেই সেইকাৰণে মানে পানীটো তৎক্ষণাতে টানি লয়
এ এতিয়া কি কৰিব লাগে বিশেষকৈ গৰমত গ্লুকন দি সৰ্বৰ ৰিয়েল জু এইখনি খাব লাগে
অ খাব লাগে যদিও এইবোৰো ইমান এটা মানে কি জানেনে মানে হয় শৰীৰ কাৰণে ই গহণযোগ্য বস্তুও নহয় মানে এইবিলাক কলড্ৰিং চলড্ৰিং বিলাক
একদম সত্য কথা কৈছা কল্ড ডিংকটোতো ইমান ভাল নহয়ও আমাৰ লিভাৰ চিভাৰ প্ৰব্লেমবোৰ বহুত আহে চুগাৰৰ কাৰণে
বহুত হয় হয় হয় আপুনি এতিয়া এটাৰ পৰা এতিয়া আপুনি গম নাপাব হয়নে সেইটো বস্তুটো কেতিয়া বনাই থৈছে কেনেকে বনাইছে কি কেমিকেল ইউজ কৰিছে হয়নে
উ কিছুমান বেমাৰ আমাৰ ধৰা নপৰাকে শৰীৰত আহি যায় সেইবোৰৰ পৰা কেতিয়া যেতিয়া আমাৰ পৰীক্ষা কৰ তেতিয়াহে গম পাও যে এই বেমাৰ
হয়য়ে আছে হয় হয় সেয়া মানে আমি কি হয় আমি মানে বেমাৰ হোৱালে ৰখি থাকো যে আমি ডক্তৰক দেখুৱামগে হয়নে আমি মানে আগতয়াকে মানে ধৰক ডক্তৰৰ পৰামৰ্শ লৈ নাথাকো যে শৰীৰতো আমি মানে কি জানেনে সুস্থ সুস্থ অৱস্থাটো মানে ডক্তৰ অল চেকআপ তেকআপ কৰাই থাকিব লাগে হয় নে কাৰণ মানে কি হৈছে হয় আজিকালি মানে ঘপক কে মানে বেমাৰতো হৈ যোৱা নিচিনা হৈ যায় কিন্তু নহয় সেইটো আগৰ পাই হৈ থাকে মানে আমি গম নাপাও হয়নে আমি গম নাপাও গম নোপোৱাৰ ফলত তেনেকুৱা হয় হয়
হয় নহয় অলপ কথা বতৰা ফ্ৰী হ'ব পাৰিছো একো বেমাৰ আজাৰ নাইয়ে চোন কিন্তু যে আমাৰ শৰীৰত যে বেমাৰবোৰে বাহ লৈ আছে আমি গমেই নাপাওঁ
গমেই নাপাওঁ গমেই নাপাওঁ হয় আৰু মানে কি হৈছে হয় আমি এতিয়া গৰমৰ পৰা আহিছো হয় নে ডাইৰেক্ট আহিলৈ আমি ফ্ৰিজ টো খুলি লৈ পানীটো খাই দিছো তাৰপিছত তাৰপিছত সেই পানীটোক খাই দিয়াৰ ফলত কি হৈছে আমাৰ গাৰ মানে ধৰক অ গৰমে গৰমে খাই দিছো ন এতিয়া যেনেকে ধৰক এটা তেল একদম আপুনি গৰম কেৰাহিতত তেল গৰম কৰি আছে হয়নে তাত যদি পানী এটোপাল পৰে কেনেকে ফুটি যায় বস্তুতটো ফুটি একদম মানে কিবা ভাৱ দুচুনা হৈ যায় সেই তেনেকুৱা মানে আমাৰ শৰীৰৰ ভিতৰততো তেনেকুৱা হৈ বোলে কাৰণ আহ গোটেই শৰীৰ হয় শৰীৰ ভিতৰতো পুৰা গৰম। কম হৈ থাকে ন সেই গৰম বস্তুটোত বোলে যেতিয়া আমি ঠাণ্ডাটো তৎক্ষণতে পেলাই দিওঁ মানে সেই তেনেকুৱা হয় কিন্তু আমি গম নেপাওঁ। চাবচোন আপুনি বৰফ এটাই খালে বা আইচক্ৰিম এটাই খালে খোৱাৰ পিছত কি হৈছে আপোনাৰ খোৱা সময়কণ ভাল লাগিব কিন্তু খোৱা হোৱাৰ পিছত- চাবচোন গাটো কিমান গৰম লাগি আহে মানে কেনেকুৱা কৰি আহে আপুনি নিজে গম নাপাব।
খন্তেকে আমাৰ বস্তুতটো খালোঁ খন্তেকৰ কাৰণে পালোঁ।
খন্তেকৰ কাৰণে হয় হয় একেই হয় আৰু পালাছ্ আপোনাৰ। শৰীৰতো মানে হেৰি হয় আৰু বেয়া হয়।
আমি ভাবোঁ আইচক্ৰীম গোটে শৰীৰটো ঠাণ্ডা হ'ব কিন্তু নহয় সেইটো নহয় অলপ সময়ৰ কাৰণে আমাক ঠাণ্ডা পেলাব। পিছত সে একে গৰম গৰমেই হয় থাকে। আমাৰ গাটো আৰু আমি গা ধুব কাৰণে ডাইৰেক্ট আহি পেলাই উঠো ন সেই তো গৰম সোমাই আমি এতিয়া ক'ৰবাত গৰম একদম ধুই দিওঁ মোৰে চুৰে কিন্তু সেইটো ঘৰত মানে অলপ ৰেষ্ট ল'ব লাগে।
ৰেষ্ট ল'ব লাগে হয় গৰমে গৰমে হয় মানে কি গৰম ভাৱতটো গোটেই সোমাই‌ যায় যায় ন আৰু মানে ধৰক আৰু আজিকালি কি হৈছে মানে বেছিকে গা ধুই থাকিলে জ্বৰ উঠি যায় হয়নে জ্বৰ জ্বৰ উঠি যাব মানে তৎক্ষণাতে যেতিয়া তেতিয়া মানে ধৰক আমি গা ধুই দিওঁ ন অলপ মানে ৰখি নলওঁ আমি বস্তু- বস্তুটো ঠাণ্ডা হেৰিত আমি মানে গা নোধোও হয়। আমি স্যয় নহয় আৰু ধৈৰ্য্য নাই হয় হয় হয়।
গৰম লাগিছে যেতিয়া গাটো ধুবই লাগে কিন্তু সেইটো নহয় আমি অলপ ক'ৰবাৰ আহিছোঁ লগে লগে কাম বোৰ কৰিব পিনে নালাগে।
নালাগে হয়।
গা ধুই দিম তেতিয়া মানে ঠাণ্ডা লাগিব কিন্তু লগে লগে ধুলে সেইটো বেমাৰহে হ'ব।
বেমাৰ হ'ব বেমাৰ হ'ব হয়।
কাৰণে আৰু কি হৈছে শাক পাচলিবোৰো মানে ভাল নোহোৱা হৈছে ফল মূল বোৰো ভাল নহয়।
হয় হয় চব কাৰণ মেডিচিনযুক্ত ন বস্তুবোৰ। ভাল নহয় আজিকালি বা বজাৰত মানে কিনি খোৱা মানে আপোনাৰ আপুনি বিষ কিনি খোৱা আৰু বজাৰৰ পৰা বস্তু-
কি জানা আমি আমবোৰ খাও বিষ হিচাপে আমি যি কওঁ অকনমানি আম এটা পাও সেইটো লুকেল আম। যিটো গছৰ পৰা সৰি গৈছে সেইটোকে খোৱা যথেষ্ট ভাল সেইটোৱে খোৱা ভাল কিন্তু এই আমি যে- খাওঁ বিষাক্ত দেহ ভাল লাগে খাবৰ কাৰণে কিন্তু সেইবোৰে যে আমাৰ পেটত যে কি কি কৰি আছে সেইটো- ভাবিয়ে নাচাওঁ-
হয় হয় ভাবি নাচাওঁ দেখিবলৈ ধুনীয়া লাগে হয়নে দেখিব ধুনীয়া লগা দেখি আমি কিন কিনি আনো কিন আনা পিছতহে আমি মানে- খাই দিওঁ একো বহুত ধুনীয়া আম বুলি কিন্তু হয়।
ফল মূল বোৰ কিনিব যাওঁ নহয় আমি ভালৰ ভালকেইটাহে দেখি দেখি পেলাই থওঁ কিন্তু আচলতে সেইকেইটা বেয়া অলপ অলপলে বেয়া কেইটা ল'ব লাগে কিবা কিবি যে, সেইবোৰ ল'ব লাগে বোলে। তেওঁ ভাল, যে চি কি মানে, মিহি ভাল ধুনীয়া দেখা কেইটা লওঁ। সেইকেইটা কিন্তু, বেয়া বোলে বিষাক্ত।
বিষাক্ত হয়, হয়। কাৰণ, তেওঁলোকে কিমান মেডিচিন যুক্ত কৰি পেলাই, তেওঁলোক মানে ধুনীয়া আৰু চাবাচোন ৰং চঙীয়া হৈ থাকে। তাত মেডিচিন দিয়া হৈ থাকে ন' আৰু দুদিনমান আনি লৈ পেলাই আপুনি পলিথিনত
উম আৰু কিমান কিমান কেইখন ট্ৰেইন কি, কি, বগাই, বগাই আহে। হে হয় নহয়? সেইটো নেগেলে, সি ধুনীয়াকে বা কিন্তু, ঘৰৰ আমি খাব ওলালে, আমাৰ তাত গেলিয়ে
গেলিয়ে যায়। সেইটোৱে, সিহঁতে স্প্ৰে টাইপৰ কিবা এটা স্প্ৰে এটা কৰি থয়। মানে, অলপ
অ'! কয় গম পাইছোঁ আৰু সেইবোৰত তোমাৰ আ, উম! এই, কলবোৰত গেছ দিয়ে। কেঁচা কলবোৰকে গেছ দি পেলাই পকাই দিয়ে, হালধীয়া কৰি দিয়ে। সেইবোৰ চাব ফু ফুৰি চাব। কিন্তু, ভিতৰত বাহিৰতো দেখাত ধুনীয়া। কিন্তু, ভিতৰতো মানে
হয়, কেহেতি কেহেতি নিচিনা অলপ, এটা হেৰি লাগে খাই পেলাই হয়নে? কিন্তু দেখিবলৈ এনেকুৱা লাগে যোন এইটো পকি গ'ল এইটো দুদিনলে গেলি যাব কিন্তু- যেতিয়া বাকলিটো মানে এৰাই লোৱা হয় তেতিয়া গম পোৱা যায় অ এইটো চোন ভালকে- পকাই নাই এ চাওক কিমান মানে মেডিচিন দি লৈ পেলাই সেই বস্তুতটো- হেৰি কৰিছে আৰু ৰাতিটোৰ ভিতৰতে চাবচোন ৰাতিটোৰ ভিতৰতে তেওঁলোকে দাঁত দি লগত- তে একদম মানে কল পকিয়ে যায়।
আৰু মোৰ মতে, এই মানুহবোৰ যে, মোৰ মতে, ব্যৱসায়বোৰ এ তাই মোৰ ভাল লাগে। এ, খাব, খাৰ খুৰ কিয়! অলপ দে, দিয়া। সাৰটো, অলপ কমাই দিলে হ'ল ন' মানুহ
হয় আৰু এটা চাইডে কি চাবলৈ গলে জানেনে, হয়! মানে, কি হৈছে মানে, মানুহৰ যিমানে মানে, মানুহ মোৰ ধৰক হেৰিটো, জনসংখ্যয়াটো বৃদ্ধি পাইছে। সেই, তেনেকে মানে, সিমানেই মানে মা বস্তু বিলাক লগা হৈছে হয়নে? সেই তৎক্ষণাতে হ'ব লগা হ'লে মানে, তেনেকে সাৰ কৰি পেলাই মানে, হেৰি কৰিছে আৰু ততালিকে মানে বিক্ৰী কৰিছে। কিন্তু, সেয়া মানুহ অলপ সজাগতা হ'ব লাগে হয়। যদি আমি নিজ যে ঘৰতে এজোপা কলগছ ৰোওঁ বা নিজে যদি ঘৰত অলপ পাচলি কৰোঁ। তেতিয়া আমি জানোঁ নালাগে নহয়। হয় নে নহয়? তেওঁলোকৰ এনেও বেচা বিক্ৰী বন্ধ হ'ব। হয় নে নহয়? নি নিজে নিজে যদি চবেই ঘৰতে, বহুতে কৰিছে আজি আজি কালি মানে ধৰক, নিজৰ চাদৰ ওপৰতে হওঁক হয়নে?
সেইকাৰণে কিনিব লগীয়া নহয় বাৰু। ঘৰতে আছে কল, জলকীয়া, লাইবোৰ।
হওঁক দিয়ক। ঘৰৰ আপোনালোকে পুৰা ফ্ৰেছ বস্তুৱে খায় আছে।
উম, সেইবোৰ কল, কাচ কল, এইবোৰ তেতিয়া আচ্ছা, ঘৰ পৰাওঁ নিব আহে, ফ্ৰেছ চ্ৰেছ পাই যে। আৰু ইমান সমানো, হয় নে নহয়? সেইকাৰণে অলপ কি কি কৰি দিওঁ আৰু তেনেকুৱা কৰি থওঁ। ভাল আৰু এৰি দিম তেনেকুৱা।
হয়, হয়, দিয়ক। ঠিকে আছে দিয়ক ন'! ভাল লাগিল আপোনালোকৰ কথা পাতি। গৰমত ভালে থাকিব। আৰু দিয়ক অ'! ঠিক